হেল্ল'!
হেল্ল'!
অ', হেল্ল' শুনিছ নে?
শুনি আছোঁ, শুনি আছোঁ কি কৰিছ?
এয়া মই এনেই খু বিচনাতে পৰি আছোঁ, তই?
মই যেনিবা এই ভাতকিটা খাই আহিছোঁ পকাতে অকমান শুইছোঁ।
অ', অ', তাকে আজি বৰ গৰম দিছে অ'।
তাকে মই ভাত খাবলে মনে নাছিলে তাৰ পিছত এই গৰমত মানে খাবলে মন নাযায় যে, কিন্তু খালোঁ আৰু!
অ', অ', অ', গা চা ঠিক হ'ল নাই!
গা এনেই ভাল হ'ল আগতে, কিন্তু কাহটো আছে।
অ', অ'।
তহঁতে খোৱা বোৱা কৰিলি নাই?
এ, কৰিলোঁ কৰি মেলি আজৰি হৈ মই বোলো বিচনাতে অকণ শু চোন বুলি সেই বিচনাতে পৰি আছিলোঁ। তাৰপা বোলো তোৰ লগ বহুত দিন কথা পতা নাই বোলো ফোনটা কৰোঁ চোন।
অ', ভালে কৰিলি, মোৰ আকৌ কি হ'ল এই ফোনটোত নম্বৰবোৰ নোলায়। অ', কি মানে নামবোৰ নোলায়, অকল নম্বৰবোৰ হে ওলাই, কোনটো কাৰ ধৰিব নোৱাৰোঁ।
অ', অ'।
সৌকাৰণে ফোন কৰিবলে নহয় কাৰোলেকো।
অ', অ', কেলে সেইটো বা কেলে হৈ আছে?
এ, জানো কিবা হৈছে হ'বলা মোবাইলটো আপডেট ল'ব নেকি কিন্তু এতিয়া দিবলে নেটয়েই নাই, সৌকাৰণে নাই দিয়া।
অ', অ', এনেকে সেই কাম এটা কৰিবি আকৌ ষ্টেচনলৈ গৈ নহ'বা এনেকুৱা ফ্ৰী ৱাই ফাই যাৰ ঘৰত আছে, এনেকে দি দিবি আকৌ আপডেট।
অ', তাকে দিম মই ওলাই যোৱাও নাই গা বেয়া হৈছিলে যে সৌকাৰণে কেইদিনমান ঘৰতে সোমাই আছিলোঁ।
অ'।
সৌ কাৰণে তোৰ আপডেট দিবলৈ হোৱা নাই দিম বাৰু দি ল'লে ভাল হৈ যাব।
দিলে ভাল হ'ব অ'। হেৰি কৰিবি এ, আজিকালি আকৌ আপডেট দিলে হেৰিটো আহিব নহয় গম পাঅ নাই!
কি?
সংঞ্চাৰ সাথীটো।
সংঞ্চাৰ সাথীটো কি এপ?
এ, এইটো মানে তোৰ কি কয় মানে এইবোৰ হেৰিয়ৰ, ভাৰত চৰকাৰে মানে এইটো এটা হেৰি উলিয়াইছে এতিয়া, এতিয়া মানে যিবোৰে নতুনকে যে ফোন যে কিনিব, বা এতিয়া কিনিছে সেহেতবোৰৰ তাত অলৰেডি মানে সেইটো এপ আছেই।
অ'।
কিন্তু আমাৰবোৰ আগতে লোৱা ফোন যে সেইটো কাৰণে আমাৰ ইয়াত নাই, আমি যদি ফোন টো যদি আপডেট দি দিওঁ নহয় আমাৰ তাত মানে গুচি আহিব, কিন্তু মানে এইটো এপত মানে তোৰ অল মানে তোৰ যিমান ত' তই আজিলেকে মানে তোৰ ধৰি ল তই কি, কি কাম কৰিছ কি, কি কৰা নাই তোৰ এ, টো জেদ চব মানে তই ইয়াত টো সেই চব মানে গম পাই থাকিব এইটো হেৰিয় এপতে।
অ', আজিলৈকে কি, কি কাম কৰিছোঁ মানে কি কামৰ কথা কৈছে মানে মই মোবাইলত কি, কি কৰিছোঁ নাই কৰা!
অ', অ', মোবাইলত কি, কি কৰিছ নাই কৰা তাৰপা তই তই য'লে ক'বালে গ'লেও মেলিলেও এনেকে কিবা গ'লেও মানে ওলাই মেলি গ'লেও তোক কৰিলেও মানে সেইবোৰ চব ওলাই থাকিব ইয়াত।
অ', তেনেকে হ'লে দেখোন কেনেকে হ'ব, মানুহৰ দেখোন প্ৰাইভেচী বোলা বস্তুতো দেখোন নাথাকিবই। প্ৰাইভেচী লিক হ'ব দেখোন!
সেইটো কাৰণে সেইটো পায় এতিয়া মোৰ মমাৰ মানে আমাৰ লগৰ এজনী সেইদিনাহ তাকে কৈছে কৈছে মই সেইটো কাৰণে মই আপডেট দিয়া নাই ফোনটো।
অ' জানোবা এনেকুৱা ব্যৱস্থা হলে কেনেকে হ'ব আকৌ এতিয়া মানুহৰ নিজৰ প্ৰাইভেট লাইফ বো কিবা এটা আছে সেই বস্তুতটো নাইকিয়া হৈ যাব দেখোন নাথাকিবই।
উম', সেইটোৱে তাৰপা এতিয়া মই সেই এতিয়া মানে মোলৈে তহঁলে মেছেজ আহে চাগে মোলৈ আহি থাকে ন মেছেজ চঞ্চাৰ চাঠি বুলি হেৰিয়ত মেছেজ আহি থাকে। মেছে্জত চাবিচোন ন মেছেজলে নাহে নেকি?
মই চাগে মানে দিনটোত এনেকুৱা ধঢেৰম আছে সোমাই যোনবোৰ মই ইমান গুৰুত্ব নিদিওঁ। তেনেকুৱা মেছেজতে চাগে গুচি যায়।
অ' মোলৈ মানে কালিও আহিছে সেইটোকে মানে।
তেতিয়াাহ'লে আপডেট দিব নোৱাৰি পাই মোক নালাগে হে সংচাৰ খাতি।
এ' এইবোৰ বহুত বেয়া গম পাৱ নাই তই তই যদি তোৰ কিবা এটা বেছিও কিবা হেৰি প্ৰাইভেট কিবা এটা থাকেও ৰ যদি ত ৰাখিবই নোৱাৰ তটো কেলে হয় নহয় বাৰ।
অ' হয়তো তাকো চাব কোনে কোবা অচিনাকি মানুহেহে কি দৰকাৰ লিক কৰিবলৈ নিজৰ। এই বেছি দিন চাগে নাথাকে এইবোৰ
জান নোাপায় এইবোৰ আজিকালি ফোনৰনো কিনো উলিয়াইছে এতিয়া যে হোৱাটছপ টো যে গৈ মেলি ইষ্টাগ্ৰাম হৈ পৰিলে গম পাইছ নে?
কি হ'ল?
এ হোৱাটছআপো এতিয়া প্ৰিমিয়াম হেৰি কৰিবলৈ আহিলে নহয়।
ৱাটচাপোৰ প্ৰিমিয়ম আহিলে?
অ প্ৰিমিয়াম আহিলে নহয় তোৰ এতিয়া ইনষ্টাগ্ৰামত তই ইনষ্টাগ্ৰামৰতে তই। আই দি খুলিলেও বনাব পাৰি নহয়।
অ নাজানো নহয় এইবোৰ কথা।
হ'ব ইা আহিলে তাৰপিছত। কইন্যখন আকৌ মোৰ ৰোমমেত জনীয়ে আকৌ কি কৈছিলে শুনিবি হেই। এতিয়া মানে তাইনো তাই ফেচবুকত চাই থাকো নে পালে হেনো আজি এতিয়া পাই মানে। এ হেৰি কৰিছে হেনো উ হোৱাটছআপ হওক ফেচবুক হওক ইউটিউব হওক এইবোৰ হেনো চাবলৈ পই। চাই দিব লাগিব হেনো।
অহি এনেকুৱাহে হৈ গৈছে নেকি কি হব তেনেকে হলে মোবাইলত দেখোন চাম কি? চলাম কি?
কিন্তু সেইটো ক্ষেত্ৰত জিঅ' ৰিচাৰ্জ জিঅ' হওক এয়াৰটেল হওক ভোডাফোন হওক। সেইবোৰ ৰিচাৰ্জৰ দামেই কিমান সেইবোৰে ৰিচাৰ্জ কৰিবি নে এইবোৰ চাবলৈ এইবোৰ ৰিচাৰ্জ কৰিবি?
তাকেে এবাৰ এতিয়া মোবাইলৰ ৰিচাৰ্জে কৰিম নে নে এপবোৰৰ পৃথক পৃথক কৰি ৰিচাৰ্জ কৰি চলাম? আমাৰো ইমান টকা নাই বোলে কিবা এটা ইনকাম থকা মানুহ হলেও ভাল। আৰু এটা ভাল কি ধৰি ল তই ইউটিউবটোত। পইচা সোমাই পেলাই চলাইছো আৰু তাৰ বিনিময়ত। পইচা পাইছো তেতিয়াও বেলেগ কথা এতিয়া। ইউটিউব হোৱাটছআপ ফেচবুক এইবোৰ আমি এতিয়া চলাওঁ নিজৰ। কি মানহ তাৰপৰা আমাৰ একো ইনকাম নহয়। গতিকে আকৌ ইনকাম নোহোৱা বস্তুটোত আকৌ। পইচা পাতি ভৰাই পেলাই আৰুও চলাম নে।
সেইটোকে সেনে তাকে মোৰ ৰোমমেট জনীয়ে কৈছে বোলে মোৰ নে লাগিলে মই ফোন চোন বেছিয়ে দিমগে মই নচ নাই। কিপেড ফোন এটাকো চলাই থাকে অকল মানুহৰ মাত খাৰ শুিনিলেহে হ'ল।
তাকে অকল কি পেডবোৰ চলাও আগৰ নিচিনাকে।
উম সেইটোৱে কৈছে মানুহৰ মাত খাৰহে বেছি হে বোলে দৰকাৰী।
অ সেইটোৱে তাকে লাপু ভৰাম আৰু
আগৰ দিনত যে হৈ। আগৰ দিনৰ যে এয়াৰচেলৰ যে হেৰিটো মনত আছেনে নে নাই?
দহ টকা দিলে সাত টকা পায়।
থকা তাৰপাছ এইটো যে নখে যে হেৰি কৰি আঁতৰাই যে দিব পাৰি যে?
অ', মনত আছেতো মই সেইটো চলালো নহয় অলপ দিন।
তাৰ পাছ মানুহ ফোন কৰাৰ লগে লগে যে যোনে আগতে মানে আনলিমিটেড ভৰাবোৰ বৰ ধনী বুলি ভাবো মানে আগতে যোনে আনলিমি আনলিমিেড ভৰাই তাৰপা এইফালৰ পৰা যোনে এইটো দহ টকীয়া ৰিচাৰ্জটো ভৰাই তেতিয়া কৰিব আৰু। তই মোলে ফোন এটা কৰচোন।
আকৌ হেৰি এইটো কি ধৰি লওঁক কামটো তোৰ মোৰ লগত কথা আছে তেতিয়া তই মোক কবি যেতিয়া তই আজৰি হৈ মোলে মিছ কল এটা মাৰি দিবি মই ফোন কৰিম। তই ফোন কৰিব নালাগে।
সঁচা দেই তোমাৰ মেছেজ যে কেইটা কেইটা গ'লে শেষে।
দহটা গ'লে যে আকৌ হেৰি আছে নাই মনত আছে নে নাই কিপেড ফোনত যে মেছেজত এই ষ্টিকাৰৰ নিচিনা পঠিয়াব পাৰি। কিছুমান ষ্টিকাৰ থাকে হাত এনেকে। কেক এটা ওলাই হেপি বাৰ্থডে বুলি তাৰ পিছত আকৌ গোলাপ ফুল এপাহ ওলাই।
অ', তাৰপা নিউ ইয়েৰ যে উইচ কৰিবলে যে ওলাই।
অ', সেই সেইবোৰ দিনলে আহি যাব তেন্তে।
এ সঁচাকে মানুহে ন ধ যিবোৰ ধনী এলং সেইবোৰেহে চলাব পাৰিব হয় নহয় বাৰু।
অ', সেইটোৱে আৰু পিছে তেনেকুৱা হ'লে মই এক কথাত ভালহে পাম গম পাইছ নাই? মানুহৰ মাজতো আন্তৰিকতাবোৰ বেছি বাঢ়ি আহিব আগতকে। এতিয়াতো মানে বহুত কমি গ'ল আৰু ন।
সেইটোৱে এতিয়াতো এতিয়াতো চোন ত' বাদ দে এইদটো ভাত এসাঁজ ঘৰত যদি খাবা ভাত এসাঁজ খাবলৈ মাতে তই ফেচবুকত দেখি খিলি আৰু এয়া যে অমুকত ভাত খাবলৈ মাতিছে।
অ'।
লগা ফেচবুকৰ হোৱাটছএপৰ ষ্টেতাচৰত আৰু খবৰ খাতি ল'বলৈ তোৰ ফোন কৰিবলে কি দৰকা।
অ', আৰু তেতিয়া তোৰ হেৰি হ'ব তোৰ মানে মানুহে কিবা এটা কথা পাতিবলৈও লগ কৰি কথা পাতিব লাগিব লগ পাব লাগিব। তেতিয়া মানে মানুহৰ মাজত ঘনিষ্ঠতাটোও বাঢ়িব। হয় নহয় আৰুতো এতিয়া ল'ৰা ছোৱালীবোৰ যেনেকে তোৰ ঘৰৰ ভিতৰতে সোমাই মোবাইল চোবাইলত লাগি থাকে মোবাইল গেমত কিবা কিবি। এইবোৰ লাগি থাকে তেতিয়া মানে চব ওলাই যাব আকৌ আগৰ দৰে ক্ৰিকেট ফুটবল বেডমিন্টন এইবোৰ খেলৰ প্ৰতি মানে ল'ৰা ছোৱালীবোৰ আকৰ্ষণ বৃদ্ধি হ'ব ভালে হ'ব।
উম, এ সেইটো বাৰু ভাল হ'ব তাৰপা এতিয়া কিন্তু ইয়াৰ এটা কথা কি হয়ে গম পাওঁ নে মানুহবোৰৰ যে এটা অভ্যাস হৈ পৰিলে।
অ', সেইটো কথা হয় আৰু এটা মানে প্ৰব্লেম হ'ব কি গম পাইছ নাই?
কি?
ধৰি ল এতিয়া তই মই ধৰি ল ইউনিভাৰ্চিটিত পঢ়ি আছো। তই মই হোৱাটছআপ চলাব নোৱাৰোৱা। হিচাপত পইচা দি পেলাই চলাব নোৱাৰো। কিন্তু প্ৰফেচাৰ কেইটাইতো চলাব।
অ'।
আৰু প্ৰফেচাৰ কেইটাইো হোৱাটছাপ গ্ৰুপতহে দিব কিবা এটা হ'লে নহ'লে।
অ', অ', অ', সেহেঁত বোৰেতো নাচায় কোনোবাই চলাব পাৰিছে নে নোৱাৰিছেই নে সিহঁতো কাম দিবলগীয়া দি থাকিব।
অ', সিহঁতে দি দিব আমাৰ এতিয়া অসুবিধা আমাৰ হে হ'ব।
উম, তাতে তাৰে আকৌ তাৰে কিছুমান ল'ৰা ছোৱালীয়ে আকৌ আমাৰ লগ বৰে হওঁক কিবাই হওঁক সেইবোৰেতো চলাব কেইটা মানেতো পইচা হেৰি কৰি কৰি।
অ', চলাব ন যাৰ মাক বাপেকৰ টকা আছে। নিজে কিবা এটা ধৰি লওঁক ঘটি আছে চলাব পৰাকে। সেহঁতে চলাব কিন্তু আমাৰ এতিয়া ইনকাম নাই হয় নে নহয় আমিতো নোৱাৰিম।
সেইটোৱে। তাকেও জানো বা কিনো কৰিবলৈ গৈ আছে।
যি হয় দেখা যাব আৰু সময়ত কিবা এটা ভালো লাগিব অলপমান পৰিৱৰ্তন হ'লে আমনি লাগিছে আৰু এইবোৰ এনেকে চলাই চলাই থাকি।
সেইটোয়ে এতিয়া কিমান দূৰলৈকে সঁচা হয় নাজানো বাৰু।
আৰু এটা কথা যদিহে ধৰি লওঁক হোৱাটছআপটোত প্ৰিমিয়াম হৈ গ'ল তেতিয়া হোৱাটছআপৰ নিচিনা আন এটা এপ ওলাব।
আজিকালিতো চব সেই ডিজাইনাৰ কম সংখ্যা কম নহয় নহয় যথেষ্টখিনি চফ্টওৱেৰ ডিজাইনাৰ হ'ল। কোনোবাই নহয় কোনোবাই বনাবই।
সেইটোৱেই এতিয়া সেয়ে হ'ল ক'।
আৰুতো এনেকুৱা ধেৰ এপ বৰ্তমান আছেও গম পাইছ। যোনটো আমি এতিয়া ইউজ নক অ', হোৱাটছপটো আছে কাৰণে আমি ব্যৱহাৰ নকৰো বা প্ৰয়োজন বোধ নকৰো। কিন্তু যদিহে তেনেকুৱা কিবা হয় তেতিয়া আমি মানে সেইবোৰ বিচাৰি উলিয়াম আৰু নিজে কোনটো চলাব লাগে। লাভ হ'ব।
সেইটোৱে আৰু এতিয়া কথা এটা শুনিবি দেই মানে কি হ'ল এতিয়া মোৰ ভাগৰ এতিয়া মোৰ ভাগৰ হোৱাটছআপটো মানে ইনষ্টাগ্ৰামৰ লগত লগ ইন হৈ গ'ল।
অ'।
তেওঁ হোৱাটছআপৰ ইনষ্টাগ্ৰামত যোহে মই ষ্টৰি বা ফেচবুকতো ষ্টৰি দিওঁ নহয়। লগাল লগ মোৰ ইনচ হোৱাটছআপত গুচি যায়।
অ', অ', গম পাইছো মই কথাটো বুজি পালো আগতে মোৰ এবাৰ হৈছিলে নহয় ইনষ্টাত মই কিবা এটা দিওঁতে ফেচবুকত গুচি গৈছে। অ', তাৰ পিছতহে কথাটো বুজি লিংক হৈ যায়।
অ', আমাৰ কি হ'ল শুনিবি আকৌ আমাৰ ভাইটিয়ে কি হ'ল ইনষ্টাগ্ৰাম চলাই নহয় পাওঁ নে জানো প্ৰায়।
পাওঁ।
অ', সি ইনষ্টাগ্ৰাম চলাই তাৰ পিছত মা ভাগৰ হেৰিটোৰ লগত মানে ফেচবুকটোৰ লগত কানেক্ট হৈ আছিলে হ'বলা। সি যিটোকে নিদিয়ে কেলে মা ভাগৰ ফেচবুক লৈ গুচি আহে। তাৰপৰা মোক কোনোবাই কোনোবাই ক'লে মই কথাটো গুৰু দি থকা নাছিলো। তাৰ পৰা এদিনা কিবা হেৰি এনেকে বাইক চাইকৰ কিবা ফটো এখন দিলে দি লৈ মেলি কিবা গান এটা দিলে দিলে তাৰপ পৰা মোৰ বোলে ফোন আহিলে কৈছে এনেকে এনেকে সি মা ভাগৰ সেইটো কোনে চলাই আছে?
অ', হয়তো এই পৰহি পৰ হি হ'ব'লা মই দেখিছো নহয়। চাবি এই এয়া ই এডিট কৰি পেলাই দিছে ফটো কপি সেইটো এটা ভৰি নাইয়ে।
মই দেখিছো নহয়। মই আকৌ সেই ফেচবুকটো কম চলাও ফেচবুকত গম নাপালো ফেচবুকত নাই চলোৱা নহয়। মই ইনষ্টাগ্ৰামত দেখিছো ষ্টৰি লগোৱা।
অ', অ'। অ', মই আকৌ ফেচবুকতটো মানে নচলাও কিন্তু আজিকালি কি হ'ল মানে এই ইনষ্টাগ্ৰামতকে মানে ফেচবুকত এই ভিডিঅ'বোৰ এই চিৰিয়েল কিবা কিবি মানে সেনেকে ষ্টৰী চৰ্ট ষ্টৰি এইবোৰ আহি থাকে যে। মানে ফেচবুকত চাব চাবলৈ ল'লো সেইটো কাৰণে মানে কি হ'ল ইনষ্টাগ্ৰামটো ইমানকে নচলোৱা হ'লো মই ইমান গম নাপাওঁ মানে সেইটো কাৰণে।
অ ময় সেই মোৰ সেই ফেচবুকত চিনেমাও বেহা বাৰীখন ওলাই মই সেই দুটা বস্তুৱে চাওঁ আৰু
অঁহ অহ অ সেইয়টাই ভা ব্যয়ৱহাৰ কৰিব জানিলে সেইবোৰ ভাল হৈ থাকে নহয় গম পাও নে নাই কিছুমানে এতিয়া ব্যৱহাৰ কৰিব নজনা জহতহে বেয়া
অ সেইটোোৱে বুজিব লাগিব আৰু কোনটো বস্তু কেনেকে ব্যৱহাৰ কৰিব লাগে কেনেকে প্ৰয়োগ কৰিলে আমাৰ লাভ হ'ব বা কেনেকে প্ৰয়োগ কৰিলে আমাৰ লোকচান হব
সেইটো হয় বাৰু তাকেহে